অহ কি খবৰ তোমাৰ?
অ ভালে ৰবা। তোমাৰ?
মোৰো ভালে। এনে কৰত ফুৰিবলৈ যোৱাৰ প্লেন আছে নেকি তোমাৰ? মোৰতো বাৰু ফুৰি আহিলোয়ে। উ এৰি বেংগালুৰুৰ পৰাই, বেংগালুৰুত গৈছিলো মই।
আচ্ছা। কেনেকুৱা জাগাখন
নাই মই বেংগল মানে হেৰি, কাৰন গৈছিলো ডাক্তৰ দেখাবলৈ গৈছিলো মই। কিবা বেমাৰ হৈ তো সেই কাৰণে ডাক্ত দেখাবলৈ গৈছিল। তাৰ পিছত আৰু কৰবাত ত ফুৰিলো কিন্তু নামবোৰ মোৰ ইমান মন মনত নাই আৰু এতিয়া তুমি কৰো বাত
অ বত তোমাৰতো মই যোৱা নাই। কিন্তু, যোৱাৰ কথা আমাৰ ভাবি আছো।
আচ্ছা, এনেই ক'ত যাব বুলি ভাবি আছা? কব পাৰি নেকি কব
অ, তেনেকুৱা মানে মোৰ পাহাৰ অ মই মানে পাহাৰ থকা জোগাতে মই এনেকে অ- মানে যাব মন গৈছে আৰু মোৰ। ভাবি আছো যে পাহাৰ টাইপৰ তোমাৰ যেনেকুৱা দাৰ্জিলিং যাব মন আছে ত- তই দাৰ্জিলিঙৰে কথা ভাবি আছো। যাওঁ, যাওঁ কেতিয়া যাওঁ কি কৰ়ো তেনেকুৱা ধৰণৰ। এতিয়া মানে বেলেগ জাগা ন, অহকোৱা
কেনেকুৱা আপু আপুনি কওক?
অ। মানে, মই মই ভাবি আছো যে এইখিনি যাওঁ আৰু কেনেকুৱা কি ধৰণৰ কি হয়?
হম। মোৰো কিন্তু এনে সাধাৰণতে ট্ৰেভেল হয় মোৰ কিন্তু সা সাধাৰণতে ট্ৰেভেলিং কৰি কিনে ভালেই লাগে মোৰ।
অহ
শুম আৰু মোৰ কিন্তু হেৰি পাহাৰ বা সাগৰ বুলি কথা নাই আৰু। মোৰ বেছিকে এনেই ভাল লগা যদি কথাতটো হয়, এনে তেন্তে মোৰ সাগৰটোৱে ভাল লাগে। এনে মোৰ এনে কথা নাই পাহাৰ বা সাগৰ এইবিলাক কথা নাই মোৰ। ইমান সাগৰত ঢেউটো চাইকিনে ভাল লাগে আৰু তেনেকুৱা। তোমাৰ এনে শান্ত হৈ যায়, কেতিয়াবা উত্ত পালে হৈ যায় ন এইটো চাই কিনে মোৰ বহুত ভাল লাগে। মোৰ মনতটো তেনেকুৱাই সেইকাৰণে আৰু এনে ট্ৰেভিলিং কৰোঁতে তুমি কি ফ্লাইট এ, ফ্লাইট এদি যোৱা নেকি হেৰি এ কি বুলি কয় ট্ৰেইনেদি যোৱা
মোৰ ট্ৰেইনত গৈ বেছি ভাল মই ট্ৰেইনতে যাওঁ। মানে, মই মাজতে তোমাৰ কলকাতা গৈছিলো। হয় তেতিয়াও ট্ৰেইনতে গৈছো। তাতেও মই মানে ফুৰিবও গৈছো। অ, কলকাতাত গৈছিলো। ত, তাতে ফুৰি চুৰি আহিলো আৰু মন্দিৰ গৈছিলো, বংগাৰ গৈছিলো। উম এতিয়া দাৰ্জিলিঙৰ কথা ভাবি আছো। চাও কি হয়। তুমি কি কৰি ভাল মানে ক'ত জেগাই যাই ভাল পোৱা? এৰপ্লেনত
মোৰটো ফ্লাইটতে ভাল লাগে। ফ্লাইটত ইমান বেছি সময় নালাগে ন। ফ্লাইটতে ভাল লাগে মোৰ। উম, বেছি কে গলে চাৰ্যতে যাম মই। এনে দুই তিনি ঘন্টা লাগে আৰু। মানে ত্ৰেইনত পৰা দিনটো গুচি যায় ন, এইকাৰণে ত্ৰেইনত গৈ কিনে আমাৰ ভাল নাপাওঁ আৰু ক'ৰবাত গ'লে এনেই যদি ফ্লাইটৰ সুবিধা আছে তেনেকুৱা যেনে গৈছিলো মই পাঁচ ছয় এবাৰ গৈছিলো। তেনেকুৱা ফ্লাইটত সুবিধা ফ্লাইটতে যাওঁ ট্ৰেইনত ইমান যোৱা নহয় এনে সৰু সুৰা দূৰত্ব বাবে ঠিক আছে কিন্তু ডাঙৰ বহুত দূৰলৈ যাবলৈ মই ট্ৰেইনটো ব্যৱহাৰ নকৰো কৰো আৰু বেছিকে। সেইটোয়ে আৰু তুমি এনে ক'ব পাৰিবা নেকি আমাৰ এই ভাৰতৰ ভিতৰত ক'ত যাব পাৰিলে বেছি ভাল হ'ব বুলি মোৰতো ইমান আইডিয়া নাই আৰু বিশেষকে
অ অ এতিয়া মানে তুমি আহ ইহঁত যাব পাৰা আৰু তুমিতো বেংগলৰ পৰা ফুৰি আহিলা চোন তেনেহলে কলে গৈছিলা নেকি তাতে
তেওঁৰ লগতে গৈছিল অকলে যোৱা নাই কলাৰ গদাম মোৰ দেউতাৰ কাৰণে গৈছিলো
অ অ
তি আৰু
এতিয়া তুমি যাব বিচাৰিলে কত যাব বিচাৰি আছা
এনে ইমান বিশেষ কিবা ভবা নাই সেইকাৰণে সুধিলো আৰু বিশেষ কিবা
তোমাৰ সাগৰ ভাল লাগে তেতিয়া তুমি সাগৰতে যাব পাৰা আৰু তুমি ইয়াৰ পৰা যেনেকুৱা তুমি ইফালে তোমাৰ কল কাতাতো আছে সাগা সাগৰ আছে
আচ্ছা তোমাৰ নে নে নেচাৰৰ
ত
মতিবান
সাগৰ প হেল্ল'
অহ ন শুনা পাওঁ পাইছো কিন্তু কেতিয়াবা মাজতে ডিষ্টাৰ্ব দিয়ে আৰু কেতিয়াবা
অ অ অকমান মানে নেটৱৰ্কৰ কাৰণে কেতিয়া বা হৈ যায়
এনেতে এবোলে ফটো উঠিনে ভাল লাগে কেনে মেমৰেজ কৰি কেনে ভাল লাগে মানে তোমাৰ এইটো ভিউটো আনন্দ লোৱাটো দূশ্যটো কি ফটো উঠি ভাল লাগে ন মই কিন্তু ফটো ইমান নুঠোৱে
অ নাই মই দুটাই ভাল পাওঁ মই ফটোও ভাল পাওঁ আৰু তোমাৰ দৃশ্যতো আনন্দও উপভোগ কৰি ভাল পাওঁ। আৰু মই মানে অকল ফুৰি ভাল না। মোৰ ফ্ৰেণ্ডৰ লগত মানে বন্ধুৰ লগত সেনেকে গৈ কেনে মই বেছি ভাল পাওঁ। মানে চবৰ লগত ঘূৰি কিনে মোৰ মানে বেছিকে ভাল লাগে। অকলেনো আৰু কিনো ঘূৰি দিম, অ।
এনে আৰু ফৰেন ট্ৰিপৰ কিবা প্লেন আছে নেকি বৰ্তমান কিবা?
বৰ্তমান নাই। কিন্তু মই ভৱিষ্যত ত ভাবিছো মানে এতিয়া নাই আৰু এতিয়া তো আৰু ঘৰৰ মানুহ সকলোৱে যাব নিদিব। ভাবিছো আৰু মোৰ থাইলেণ্ড যাব মন আছে আৰু জাপানত। চাও ভৱিষ্যতে। কি হয় আৰু তোমাৰ ক'ত যাব মন আছে?
ন মই যাম বুলি ভাবি আছিলো। প্লন হৈয়ে আছে এতিয়া বৰ্তমান। যাও ইম নাযাওঁ আৰু। এনে হেৰি যাব বুলি ভাবি হেৰি ইউ এছ এ ইউ এছ এত যাম বুলি ভাবি আছিলো আৰু। চাওঁ কেতিয়া বা প্লেনতো হয়? মানে ভাবিআছিলো মোটামুটি দুই তিনিমাহ পিছত যাম আৰু। কাৰণ পইচা পাতিৰতো কথা আছে ন। পইচা পইচা পাতি চাইকেলে যাব লাগিব। তাতে লগৰেটো বস্তু বিলাকৰ দাম বহুত বেছি সেইটো কাৰণে, আৰু ফ্লাইটৰো দাম বেছি আৰু। তেতে গ'লে। ম আমি ওচৰ যুবৰেকে যাওঁতে ৰাৰ দামটো ইমান নপৰে কিন্তু বাহিৰলৈ গ'লে প্লাজু দামটো বহুত পৰি যায়।
অ সেইটোও হয় আৰু সেইটো হয়ে।
কি এনে? তোমাৰ নেচাৰৰ ফটো ভাল লাগে নেকি?
নাই নাই মই নেচাৰৰ ভাল পাওঁ দৃশ্যতটো কেনেকুৱা হয় আৰু মই নিজৰ সেনেকে চেল্ফিও উঠাই ভাল পা কিন্তু মানে সেইটোতে স্মৃতিয়ে স্বৰূপে থাকক আৰু মই এইটো জেগাটোত গৈছিলো এইখন ফটো তাৰে হয় তেনেকুৱ থাক'ক আৰু।
উ
এনেকে ভাল পাওঁ
আচ্ছা এনেই ইষ্ণফল কেটিবা দেখি ছিলা নেকি মই কিন্তু ইষ্ণফল ইমান দেখাই নাই জীৱনত মই।
নাই নাই মই দেখুৱা নাই নাই মই যোৱা নাই। মই তোমাক ক'লো ন মই অসমৰ বাহিৰতে সেইবাৰে মানে এইবাৰ গৈছো। কলকাতাত তাতে গলো আৰু এতিয়া মানে দাৰ্জিলিং যাব মানে এতিয়া হয় চৰপ্লেনটো। এতিয়া যাওঁ বতো ঠিক লাই দাৰ্জিলিংতো যাওঁ বাৰু। তেনেকে ময়ো মানে কতো যোৱা নাই ফুৰিব চুৰিব ইমান।
এনে ট্ৰেভেলিং কি তোমাৰ টায়াৰ্ডনেছ লাগে নেকি ভাৱাৰ লাগে নেকি? উ নাই ৰিফ্ৰেছি ফিল পৰা
ফিল কৰো মানে যিহতে আমি ইয়াতে থাকি আছো বা পাহাৰ এলেকা টাইপৰ এনেকুৱা জায় কেনে তাৰে তা বা গছ বোৰে যেনেকুৱা এজনে আনজনৰ লগত কথা পাতি আছে সেনেকুৱা টাইপৰ মানে চাই কেনে ভাল লাগি যায় মনটোতো তেতিয়াও মানে ভাগৰ বা দিনটোৰ ক্লান্তি ইমান দিন ইমান দিন জাৰ্ণি কৰি অহা বা সেইবোৰ ক্লান্তি খিনি গোটেইখিনি নোহোৱা হৈ যায়।
আচ্ছা এনেই মানে ঘুৰা ফুৰাতো আৰু হেৰি কি লাগে তোমাৰ? বাজেট কন্ট্ৰল লাগে নেকি তোমাৰ এই লাকজাৰী ট্ৰেভেলিং তমাৰ টায়াৰ্চটো নাহে আৰু? আৰু
নাই নাই মোৰ বাজেটটো ঠিকে লাগে কাৰণ ইমানতো আৰু নহয় যে মানে লাগজাৰী লাইফটো জীয়াব নোখোজো যোনটো নৰ্মেল হয় সেনেকেই ফুৰিব বিচাৰো। যাতে মানে মই বেছিকে জেগাবোৰ ফুৰিব পাৰো আৰু ল যদি পচিবল হয় তেনেহ'লে কৰিম আৰু চাওঁ তেওঁলোকে ভবা নাই মানে কিন্তু মই নৰ্মেলিট ভাল পাওঁ।
হয় আচ্ছা এনে প্ৰপাৰ প্লেনিং কৰি কিনে যোৱা নেকি হঠাতে যোৱা যায় আৰু?
নাই নাই প্ৰপাৰ প্লেনিং কৰি কেনে। এতিয়া যেনেকুৱা দাৰ্জিলিং যাম তাৰে আমাৰ প্লেনিং চলি আছে। এনেকুৱা কি কৰিম, ক'ত থাকিম? এনেকুৱা প্লেনিটো কৰি তাৰপিছত আমি ওলাওঁ। তেনেকে মানে হঠাৎ যোৱা নহয় ধৰা আৰু একমাহ মান আগত প্লেনিং কৰো ইমান আগৰ পৰা প্লেনিং কৰি নাথাকো।
ট্ৰেভেলিংৰ কাৰণে যিবিলাক বেগ ইউজ কৰা ন, বেগ বেগ কিহৰ বেগ ইউজ কৰা? মই বাৰু হেৰি আমেৰিকান ৰিছেট টোৱে বেছিকে ইউজ কৰোঁ আৰু প্ৰিফেইৰ কৰোঁ মই।
অ-অ মইতো বাৰু তোমাৰ এই ট্ৰলীয়ে লও। বেছিভাগ। কাৰণ ট্ৰলী মোৰ মানে ঠিক আছে আৰু চাফাৰী কোম্পানীৰ। সেই ট্ৰলীটোৱে মই ইউজ কৰো। বেলেগ আৰু নকৰোৱে।
পেকিংটো কি আগত পায় কৰি থৈ দিয় নে কি লাষ্ট মিনিটত আৰু?
লাষ্ট মুহূৰ্তত মানে এদিন দুদিন আগতে কৰো। ইমানো আগত কৰি নথও।
অ মোৰ তো বাৰু কলে আ মইতো বাৰু গ'লে আগৰ পৰাই কৰি পিনি থৈ দিওঁ। মোটামুটি এক, দুদিন মান আগৰ পৰাই তাত কিবা বাচ পাহৰি নাযাওঁ আৰু মই সেইকাৰণে নহলে মোৰ বহুত বস্তু পাহৰা যায়। ইটো তাৰপিছত মই ভাবি থাকো তাৰ পিছত বেলেগ আৰু কিনিব লাগে বাহিৰৰ পাই। সেইকাৰণে আগৰ পৰাই দুদিন দিন মান আগৰ পৰাই মই কিনি কিনে ভৰি কিনে থৈ যাওঁ আৰু বেগত। যাতে কিবা বস্তু আৰু পাহৰি নাযাওঁ আৰু পিছত।
উম।
এনে ট্ৰেভেলিঙৰ বে ভাল মনত থকা কিবা মুহুৰ্তটো আছে নেকি কিবা?
মনত থকা মুহূৰ্ত এইটোৱে যে মই সি গ'লোৱে তোমাক ক'লো ন কলকাতাতে গৈছিল লো মই। ত তেনেকুৱা তাতে মোৰ কালীঘাট মন্দিৰত যাব ইচ্ছা আছিলে। ত তাতে মই গ'লো, কালিঘাট মন্দিৰত ফুৰিলো। আৰু ইভিনিং যোনটো গধূলি সময়তো মই গংগাৰ ওচৰত মানে এনেকে থিয় দিলো। তাৰ পিছত মোৰ হাওৰা ব্ৰীজ খন চাব মনত আছিলে। হাওৰা ব্ৰীজ খন চা তাতে ঘূৰিলো। এই সেইখিনিয়ে আৰু স্মৃতি হিচাপে ফটো খন আছে। ফটোখন চাই মনত পৰিব, তাতে গৈছিলো, তাৰ পৰা ঘুৰি আহিছো।
এতিয়া ঠিকে আছে দিয়া আৰু কি বুলি ক'ত হেৰি মোৰ আৰু এটা কথা মনত পৰিল ৰবা।
অ কোৱাচোন কি কথা মনত পৰিল? অ, অ কোৱা।
অ মই ভাবিছিলো মোৰ কিন্তু শ্বৰ্ট ট্ৰিপ ভাল লাগে। তোমাৰ শ্বৰ্ট ট্ৰিপ ভাল লাগে নে লং ট্ৰিপ ভাল লাগে? দূৰত যোৱাতটো নে ওচৰ পা
লং ভাল লাগে। উম।
দিয়া ঠিক আছে দিয়া।
অ দিয়া কথা পাতি ভালে লাগিল তোমাৰ লগত।
মোৰো ভাল লাগিল দিয়া।
ও-ও-ও দিয়া।